কি খবৰ আপোনাৰ?
খবৰ ভালে অলপ সিমান তাৰমানে গাতো ইমান ভাল নহয় গৰম যে অলপ প্ৰেচাৰ আছে না
অ' প্ৰেছাৰ থাকিলে খুবেই বেয়া অ' ভাল নালাগে বেয়া ব বতৰ বেয়া হ'লেও গাটো বেয়া লাগি থাকে, অলপমান ভালদৰে চলি থাকিব।
আহ তুমি এতে আহা জুবিৰ ওচৰত। ফেফেনৰ তলত বাহিৰৰ পৰা মই ইয়াতে আছো আইতাৰ ৰুমত।
ঠিক আছে দিয়ক কৈ থাকাক শুনি আছো।
পিছে ঘৰত গ'লা নে?
এ যোৱা হোৱা নাই। যাম বুলি অলপমান ভাবি আছো, এই বতৰটো অলপমান ভাল হওঁক। গৰমতটো কমা কমিলে অলপমান যাম বুলি ভাবছো থাকে না কেতিয়াবা আগবাঢ়ে কেতিয়াবা পিছ পৰে সেনেকুৱা সেয়াই আৰু আপোনাৰ পিছে কেনেকুৱা
মই এটা নতুন ব্য ব্যৱসায় কৰি আছো ৰবা।
ব্যৱসায়ৰ টো নামটো বা কি?
সেইটো সেই আহ এমাৰ বন্দৰ এময়ে এময়ে বেন্দৰ
অ'
মুখত চুখত কিছুমান পায়
অ অ
সেনেকে চলি আছো
অ ইউজ কৰিছে এনে আপুনি ব্যৱহাৰ কৰি ব্যৱহাৰ কৰি পাইছে ন
মই আগতে ব্যৱহাৰ কৰোঁ তাৰপিছতে বেলেগক মানে দিওঁ ব তোমাৰ আকৌ চাইডফ পোৱা নাইকীয়াতো আছে চলি আছে এনেকে ধ পিছো
আহ আহ উম
তোমাকো সেইকাৰণে ফোন কৰিলো বিয়াৰ কাৰণে তোমাক এ আৰু এটা হেৰি কৰি ব্যৱহাৰ কৰি চ পা যিকোনো এটা বস্তু যদি তোমাৰ যদি ভাল হয় তুমিও আৰু বেলেগো দিব
অ সেইটোয়েতো ভাল কথা উম
অ
দাম বা কিমান মান হ'ব স
দাম এই বাহিৰত যি ঔষধ ঘৰাবিলাক বা বাহিৰত যেনেকুৱা দাম সেনে সেনেকুৱাই দাম দাম আৰু কম বেছি কেনেকা বস্তুতটো খৰচৰ বস্তু ন অ দামটোতো একে বাহিৰত যিমান দাম মতাতটো সিমান দাম আছে বহুত বহুত বস্তু আহি পদিন চাই যাবাচোন গোটেই কেইবিধ বস্তু
আ ঠিক আছে আপুনি ফোনেদি কৈছে আহিম বাৰু কিন্তু মই অলপ আৰু জানিব বিচাৰিছোঁ ফোনেদিয়ে এ মানে উ মোৰ কিবা লাভালাভ হব নে কিবা প্ৰফিট আহিব ন নাই মই বাৰু আপোনাৰ লগত এইটোত মানে সংযোগ হলোৱে মানে হোৱাৰ পিছত কিবা আহিবনেে নাই তাৰ ওপৰত
তুমি যদি চেল তোমাকো দিম চেল কৰিব যদি পাৰা তোমাৰো প্ৰফিট হ'ব লাভ হ'ব
কিমান মান আহিব
অঁ আহিব লোকচান নহয় লভে হ'বৌ কিমান মান আহে তে চেলৰ ওপৰত কথা
অ অ সেইটোে হয় হয় নে
জোন ফিজ নালাগে কিবা এটা বস্তু কিনি আন নালাগে ন মই নিজৰ বুলিয়ে কৈছো আৰু তোমাক বস্তুটো ধৰ তোমাৰো যদি অলপ চেল হয় যত বিক্ৰী হয় যদি
অহ
তোমাক বেছিকৈ চ ললে তুমিও পাবা ময়ো পাম আৰু তাতে তুমিও মানুহ বেলেগ মানুহক আৰু কব পাৰিবা মোৰ ইমান কাম হৈছে এইটো ইমান ভাল সেনেকে তোমাৰ লাভ হ'ব মই যেনেকে কৈছো
আহ ন উ উম উম
মই যদি বস্তুতটো হেৰি দামত কিনি আনো এশ টকাত কিনি আনো
উম উম
তুমি দেৰ ডেৰশ টকাত দিলেও পঞ্চাশ টকা লাভ হ'ব ন এটা বস্তু সেনেকুৱাকে আৰু কিছুমান পিছত দাম বেছি কিছুমান কম
ত মানে কি কিহৰ কাৰণত কিহৰ কাৰণত সুধিলো মানে কিছুমান এনেকুৱা আপোনাৰ দৰে মানে আছে উম প্ৰথমতে জইং জইনিং দিব লাগে জইন কৰে জইন কৰাৰ পিছত অলপমান কিবা এটা পইচা দিব লাগে তাৰে পিছতহে মানে আৰম্ভ হয় এইটো কাৰণ সুধিলো আৰু প্ৰফিত মানে লাভৱানতটো হ'ব লাগিলে আৰু কিছুমান ইমান কথাত আগবাঢ়বাও লাগিব চব কথা জানিবও লাগিব বুজি লোৱাৰ পিছতে আগবাঢ়াব পাৰি বুজি নোলোৱাকে নোৱাৰি না সেইকাৰণে সুধিলো
আহ
ঠিকে আছে আপুনি কয় ভালে লাগিছে এ চেষ্টা কৰিম আপোনাৰ লগত এনেকে সংযোগ হ'ম
আজিকালি বাহিৰতো কিমান হেৰি ঘৰা বস্তু পায় বা বেমাৰৰো কিছুমান থাকে ন এইটো তানই এ এম বেডৰ আৰু কিছুমান আয়ুৰ্বেদিক কিবা কিবি থাকে সেইিলে বেলেগ আৰু মইটো এমবাৰবিলাক কয় আৰু
উম প্ৰথমতে মই মুখত ঘোৱটোৱে লম যিহেতু আমি এ মুখত ঘঁহা বস্তুটোৰ ওপৰত বেছি আমি হেৰি লাগে মানে ভাল লাগে মাইকী মানুহৰ ক্ষেত্ৰত
তাৰ বডীৰো পাবা
অ ফেচৱাচ এইবিলাক এইবিলাক খন আগতে মই ইউজ কৰি চাম প্ৰথমে তাৰপিছত যদি মোৰ মানে কিবা ডেভলেপ হয় মানে ভাল লাগে ভাল লাগিলে তেতিয়া মই আনক জনাব পাৰিম আৰু যে এইটো লৈ চাওঁক মই ঘুহি চালোঁ ভাল লাগিছে আপোনালোকে লৈছাচোন একবাৰ এনে
তুমি তুমি যিমানকেইটা গ্ৰাহকক দিছা তাৰপাছত সেয়া হোৱাৰ পাছত আৰু মোৰ তাৰ পৰা লৈ যাব তাতে এটা অলপ লাভ লাভ হ'ব আৰু কিয় নহ'ব লাভ নহাকে আৰু বেপাৰ কৰে নেকি অ মই আচল হেদতপে লৈ আহো বস্তু হেড অফিচৰ পে এইটো এমৰ হেড অফিচৰ পায় আৰু তাৰপৰা লৈ আহো সেনেকে কে চলি আছোঁ আজি দুই বছৰো সৈতি চলি আছোঁ টো দুইবছৰে হ'ল
আহ ভালে আপুনি আগতে মোক কিয় জনায়া নাই আগতে দুই বছৰ আপোনাৰ বহুতে আগবাঢ়িছে মই আজি গম পালোঁ যে ভাল লাগিছে শুনি কিন্তু মই আগতে ল'ব লাগিছিল অলপমান মোৰো প্ৰফিত হ'ল হয় ভালে হ'ল হয় ঠিকে আছে একো কথা নাই
আ কিন্তু বস্তুতটো হেৰি হ'ব লাগিব ন মোৰতাৰ পাৰেটো চেল হ'ব লাগিব ন তেতিয়াহে বেলেগগ দিব পাৰি কব পাৰি সেনেকে দেৰি হ'ল আৰু
অ এতিয়া মই ল'ম আৰু আপুনি ঘৰত থাকিব মই যোন দিনা যাম ফোন কৰি জনাই দিম আপুনি মানে বস্তু টো ৰাখি থব এই বেলেগ নালাগে মানে ফেচ ৱাচটো বডি ৱাচটো আৰু মোখটদিয়া মানে ক্ৰীমটো আহ
অ চাই নহয় হেনেকে মুখেৰে কলে নহ'ব তুমি চাই লৈ যাবা চাই লৈ যাবা
নাই নহয় মুখে দি মানে অ চাম চাম চাম প্ৰথমতে মুখেদি ফোনে দি কৈছোঁ দিয়কচোন পিছত আহি গোটেইখিনি চাই লম আৰু সাৱান পায় নে নাপায়
মই কলো নহয় চব বস্তু পায়
অহ অহ
চব এলাৰ্জি চেলাৰ্জি উঠে যে এলাৰ্জি থাকে যে কিছুমানৰ কিছুমান বস্তু ঘহে সেই চাবনো পায়
অ তাৰোপৰি কিছুমান ক্ষেত্ৰত এই হেৰি চব বস্তু বুলি ক'লেও তাৰমানে আমি বাৰু ঘৰত ইউজ কৰা এই খোৱা খাদ্যবিলাক শান পায় নে নাপায়
খোৱা খাদ্য নহয় নহয় সেইটো নাপায় খোৱা খাদ্য মানে এইটো পায় ঔষধ পায় বেমাৰৰ
অ বেমাৰৰ কি বিষয় লয় কি কি বেমাৰৰ ওপৰত আহে
মধুমেহ পায়
আহ
হয় এই
কি বুলি কওঁ এতিয়া গলৰ কিবা প্ৰব্লেম হ'ললে খচখচি ধৰে যে গলবিলাকৰ সেইবিলাকৰ পায় টনঞ্চিলৰ পায় আৰু ইফালে পায় কিবা কিবি কিমান কম আৰু আহিলে পুজি লৈ যাবা
অ এ তথাপিতো মই আৰু সুধো এই উ সৰু বাচ্ছাৰ বিষয়ে লৈ অলপমান ক'ব বিচাৰিছোঁ এই বাচ্ছাই অলপমান ক্ষীণ হৈ থাকিলে শকত হোৱা হেৰিতটো পায় নে নাপায় মানে বদি এ বয়স মানে চৈধ্য পোন্ধৰ ধৰি লওক
আহ।
সেইটোৰ ওপৰত মই অলপ সুধিব বিচাৰিছো উপাই নাই। পাই অ সেইটো বস্তু মোৰ তাৰমানে অ কি দিব?
ব্যায়াম চিয়াম দিব অলপমান তাৰপিছত খা খা খাৰটো অলপ হিচাপ কৰি খাব লাগিব সেইটো সেইবিলাক দিব ঔষধো পাব।
অ' অ' অ'। নহলে এটাাত আমাৰ বাচ্ছা আছে চৈধ্যয় পোন্ধৰ বছৰীয়া। আ মানে সি বহুতে ক্ষীণ। তাৰমানানে সেই অলপ পঢ়িলেও মনত নাথাকেই।
অ সেইটো সেইটো বস্তু পাই মই পঢ়িলি মনত নথকা বস্তুতটো
অ সেইটোে মই অ মই সেইকাৰণে তাৰমানে সেইটো বস্তু মই সুধব বিচাৰিছো সেইকাৰণে যদি পাই লৈ যাাম। অ ভালেই তেতিয়াহ'লে অ' অ' অ'।
বহুত বিক্ৰী হয়তটো আজিকালি আৰু পঢ়া যু কম্পিটিচনৰ যুগ এইটো বস্তু এইটো বস্তু বেছি চালে হৈ।
আহ ভালেই বহুতেই ভাল। এ কেতিয়াবা মানে কিছুমান ঠাইৰ পৰা অলপ আনি নোখোৱাও নহয় আনি খুৱাই কিন্তু একো কামেই দিয়া নাই। এইবাৰ এইবাৰ এইটোও খুৱাই চাম উ কিন্তু কাম দিয়ে যদি এবাৰ শ চাৰ পিছত এবাৰ খোৱাৰ পিছত যদি ক দিয়ে উম মানে লৈ যাম। অ খাই থাকিম আৰু য অ তেতিয়াহ'লে আপুনি মোক কওঁতেতিও ইমান পলম কৰিলে যিহেতু আপু
মই সেইবে ভবা নাজানা এইটো বস্তুটো চেল হৈয়ে আছে আৰু মই কাম কৰিয়ে আছোঁ
অ অ। এই গম পোৱা নাছিলো না গম পাই ভালেই হ'ল অ।
সেইকাৰণে হোৱা নাই। তাৰ মানে এতিয়া ক'বা লাগিবো ন মনত পৰিলেহে কোৱা যায়। কথাটো কাক লগি কাক কওঁ সেইটো তোমাৰো সেনেকুৱা হ'ব কাৰোবাক ক'বা লাগিলে।
অ এইটো ঘৰৰ মানুহক ইমান সেইৰি দিয়া নাযায় না।
ত অ তুমি বস্তু এটাক লৈ যাবা লৈ যা সেনেকে মই যেনেকৈ কৈছোঁ সেনেকে দিবা। দিলে আৰু কামত আহিব আৰু।
ঠিকে আছে দিয়ক আৰু এনেকুৱা কিবা এনেকুৱা বিষয় লৈ আৰু কৰবাত কিবা পালে আজিকালিতো আৰু এটা কৰিলেই নহ'ব না এনেকুৱাকে আৰু আৰু বেলেগো কৰিব লাগিব আজিকালি ডাবুল ডাবল কাম কৰে না। কৰ'ৰবাত আৰু এনেকুৱা পালে চাম। সেইটোতে আছে নে কষ্ট নাই আৰু। আজিকালি আৰু কষ্ট নহলেও মানুহৰ পইচাৰ উপ উপাৰ্জনৰ ক্ষেত্ৰত তাৰমানে মানুহে টকা পইচা থাকিলেও দুটা তিনিটা কাম কৰে না সেইটো কাৰণ পোৱা হৈছে। অ সেইটোৰ কাৰণত আজিকালি টকাৰ যুগ নাই। মানুহৰ চব ক্ষেত্ৰতে টকাই লাগে। য'তে যাব আপুনি টকাই লাগে গতিকে এটা কামেদি আগবাঢ়ি যাব নোৱাৰি না। তিনিটা কাম লাগে আপু তাৰে বিষয়ে ওপৰত ভাবিছে নেকি? আৰু
এতিয়া কৰিম বুলি ব তমান ভবা নাই মই এইটোতো প্ৰভিিত পাইছোতো এইটো ঠিকেই আছে এইটো আকৌ চাইডফ একো পৰা নাই। কমপ্লেইন একো পোৱা নাই অ একে আপত্তি কোনো একো আপত্তি কৰা নাই বা এনেকুৱা হৈছে সেনেকুৱা হৈছে কৰা নাই বস্তু যিয়ে লৈ গৈছে শেষ হ'লে আকৌ লৈ যায়।
অঁ।
শেষ হলে আকৌ লৈ যায় বা এেনেকে থকা নাই এটা নি পেলাই চাইচোনখনুন আনি অনা সেই কয় যায় আহি লৈ যায়।
আপনি, ঘৰতে বস্তু বিলাক ৰাখিছে। আছে নাই আপুনি দোকান দিছে ঘৰত। অ ঘৰত ৰাখে। ঘৰত তাৰমানে ৰুম বনাই লৈছে। ঘৰত ৰুম বনাই লৈছে। অ',